কৰি আছা?
অ এনে বাগৰি আছোঁ।
অ, অ, গৰমত নাবাগৰি কিনো কৰিবা ন'!
উম, তলে-মাটিয়ে বাগৰি আছো, মাটিত পা ঠাণ্ডা তাপটো আহি থাকে যে সেইকাৰণে মাটিতে বাগৰি আছো।
উম উম, ঠিকে আছে। বাকী খবৰ, বাকী খবৰ ভাল?
ভালেই আছো, উহুম, গৰমে মাথা গৰম কৰিছে।
সেইটোয়েতো অ'।
অ, সেইটোয়ে।
উম, চাহ-টা খালা?
চাহ নাখাওঁ এতিয়া ডাইৰেক্ট ভাত খাম মই। ভাত বনাই আছে, চাহ- তাহ মই নাখাওঁ। চাহত নিকটিন থাকে যে সেইকাৰণে।
অ অ, ঠিকে আছেই।
চাহটো পৰাপেক্ষত খাব নালাগে।
অ হয়তো, মই আকৌ চাহৰ কানিয়া।
চাহৰ ঠাইত চাহৰ ঠাইত যদি গাখীৰ খায় তেতিয়া অলপ মানে শৰীৰৰ কাৰণে উপকাৰী হ'ব।
উম, গাখীৰ কিনিবলৈ আমাৰ পইচা নাই যে সেইটো কাৰণে আমি চাহৰ কানিয়া হয়।
চাহপাত কিনিব পইচা আছে, চাহপাত কিনাৰ ঠাইত যদি গাখীৰ কিনা তেতিয়া অলপ মানে ভাল আছিলে।
নালাগে নালাগে, একো নাই চাহটো আমি জন্মগত ভাৱে খাই আহা ন'। একো নহয়।
অহ
উম উম, বাকী আৰু কোৱা কি কৰি আছা এতিয়া?
আছো এনেই অলপ।
অহ অহ, পঢ়া নাই?
সদায় এতিয়া নপঢ়িলো, আ
হা হা
পঢ়িলো আগত
অহ অহ, অ অ ঠিকে আছে তেতিয়াহলে অহ
হয়
বাকী কি কৰি আছা এতিয়া, মই মই নাই
মই আছো এনে পন্দছ পাউদাৰ ভালে নে বেয়া
অহ নাজানো নহয় মই, মুখত একোৱে নাহানো নহয়। এনে মুখত সানিব পৰা ব্ৰেণ্ডিং মাল কি আছেনো
নাই আছে, গাৰ্নিয়াৰ আছে।
উম, গাৰ্নিয়াৰ
বাকী ফাকী ইমান নাজানো মই
গাৰ্ণিয়াৰটো ভাল নে? হেল্ল, অ অ এনেকে এনে কেনেকে সানিব লাগে গাৰ্ণিয়াৰ গাৰ্নিয়াৰটো এনে কি কি সানিব লাগে?
অৰু কম্বো পাই চিৰাম। ক্ৰীম, ফেচৱাছ এনেকুৱা ধৰণৰ
গোটেইখিনি সানিব লাগে নেকি?
হয়, গোটেইখিনি কম্ব সানিবলে বিচাৰিবা চোৱা
অহ আৰু তেনেকে ব্ৰেণ্ডিং মাল কি আছে, আৰু কি আৰু এনেকুৱা ব্ৰেণ্ডিং মাল কি কি আছে? অহ অহ
আপুনি জানিব লাগিব আৰু ব্ৰেণ্ডিং মাল কি কি আছে
অ নাই, মই মানে মুখত একোৱেই নাহানোঁ নাই নাই, মই মানে মুখত একোৱে নাহানো যে এইবিলাক একো গমেই নাপাওঁ।
আচ্ছা ব্ৰেণ্ডিংটো জানিব লাগে আপুনি
নাই নাই গম নাপাওঁ
উম।
সেইকাৰণে সুধিছো মানে
নাইছিলি পাউদাৰ
কি হয় সেইটো?
নাইচিল পাউদাৰ লগাই নাই
নাই নাই নলগাওঁ
উম
মই একোৱেই নলগাওঁ মুখত
হয়, নাইছিল পাউদাৰটো লগাব লাগেহে গৰমত
অহ নাই, নলগাওঁ একোৱেই সেয়া বাকী ভাত বনাই আছে নে।
অ', হয়।
অ অ এনে পঢ়াৰ অ এনে পঢ়া শেষ হোৱাৰ পিছত কি কৰিম বুলি ভাবিছে।
নাজানো নহয় এতিয়া কৰি পঢ়ি গৈ থাকো কি কৰিব পাৰি।
অ অ এতিয়াতো গভৰমেণ্টৰ চাকৰি এটাৰ কাৰণেতো বহুত কষ্ট কৰিব লাগে ন আৰু। চাকৰিতো চবৰ কপালত নাথাকেই।
এইটোয়েটো। হয়নে।